হেল্ল' হেল্ল'! অ কি কৰি আছা?
মই এতিয়া এনে আছো এনে আৰু এপাক ঘূৰি আছো অলপ।
অ আচ্ছা।
তুমি কি কৰি আছা?
হলও নিদিয়ে।
বাকী খৰৰ পাতি ভালনে? তো ফোৱানে ৰ'বা এতিয়া।
আচ্ছা।
আজি অলপ দেৰি হব। মোৰ ভাল ভাল, তুমি ভাত খালা?
আহা, অ খালো মই কেতিয়া পাই।
অ, কোৱা কোৱা কি কৰিছিলা?
অ এদিন তুমি কি কৰি আছা এতিয়া পঢ়ি আছা নেকি জব কৰা?
এইকেইদিন তোমাৰ এই ব্লিংকিটত অ তোমাৰ ব্লিংকিতৰ ফৰত কাম কৰি আছো।
অ আচ্ছা।
হয়।
টানকে কৰা।
উম পাৰ্ট টাইম দিয়ে তোমাৰ, ঠিকাৰ হিচাপে।
অ আচ্ছা আচ্ছা।
উম তোমাৰ তোমাৰ এনে চলি আছে কাম?
মোৰ ঠিকে। ঠিকে চলি আছে আৰু মই চতচত কৰি আছো।
তাৰ পিছত মানে কি কৰিব লাগে তাতে?
া ৰ হয়ে হ্পিত হয় আৰু ডাউনটাউ্পিত তোমাৰ অ হিমালয়াৰ বেবি কেয়াৰটো মানে আচ জেণ্টছফৰ আছে তাতে মানে মই চাও আৰু। এই চেলচ পাৰচান হয়।
অ, এ কেতিয়াৰ পৰা কৰিলা?
হা?
কেতিয়াবা কৰি আছা?
কি বুলি কৈছা মানে ভালদৰে শুনা পোৱা নাই?
মই কৈ আছো যে তুমি কেতিয়াবা কৰি আছা কামটো?
অ তেতিয়াৰ পৰা মোৰ ওৱান ইয়াৰ হ'ব আৰু আগষ্টত।
আচ্ছা মানে পঢ়া শুনা কেনে তোমাৰ পঢ়া শুনা কৰলে কৰিলা?
অ। নাই নাই পঢ়া শুনাটো গ্ৰেজুৱেচন কমপ্লিট কৰি মই ইয়াতে জইন কৰিলো। তাৰ পিছত এতিয়াতো মই মাষ্টাৰ কৰি আছো ইগ পৰা। তাৰপিছত মাষ্টাৰটো কমপ্লিট হলে চাওঁ আৰু।
তোমাৰ মাষ্টাৰ্চ কৰিবলৈ কেনে কুৱালিফিচন কি লাগে
অনলাইন এপ্লাই কৰিব লাগিব এতিয়া তুমি ধৰা হায়াৰ ছেকেণ্ডাৰী পিছতো তুমি কৰিব পাৰা ইগ্ন আৰু কৃষ্ণকান্ত আছে ন। ত এইফালে ইগ্নটো মানে ভাল হয় আৰু কৃষ্ণকান্তটো মানে ইমান ভাল নহয়। ত এই মথ অনলাইন হা হা
ফিছ কেনেক লয়?
ফিষ্টো তোমাৰ মোৰটো বৰ্তমান অ এম এৰ কাৰণে মই এডমিন হৈছিলো তেতিয়া তোমাৰ টৱেলভে থাউজেণ্ড লাগিছিলে আৰু গোটেইখিনি। আৰু প্ৰজেকট থাক প্ৰজেক্টৰ পইচা সেনেকে দিব লাগিছে আৰু পাঁচত। তাৰ পিছত তোমাৰ ফৰ্ম ফিলাপৰ টাইমত এ মানে অকমান বেছিকে যায় আৰু তোমাৰ এইট থাউজেণ্ড সেনেকে গৈছিলে ফৰ্ম ফিল আপ আৰু উ মান ফিচ টাইপৰ হেনেকে অকমান অকমানকে দিব লাগে। যিটো প্ৰাইভেট হয় ই এটা ভাল আছে মানে কেতিয়াবা। নগলেও কথা নাই, কই লাগে বোলে।
আচ্ছা মানে তোমাৰ চানডে এটা ক্লাছ
কৰিবই লাগে আৰু যদি মানে তেনেকুৱা নাই নকৰিলেও হয় অনলাইনতে মানে হৈ যায়। বাকী মানে অকমান মানে অকণমান হাৰ্ড ন কিন্তু ক্লাছ নহয় ন অনলাইন। হয় সেইকাৰণে অকমান হাৰ্ড হয়। উ নিজে খালি অকমান চেষ্টা কৰিলে হৈ যায় আৰু। মুগা মানে মাজতে একজাম
মানে ই লিংক আছে সিহঁতৰ।
অ অ ইউনিভাৰ্চিট গুৱাহাটী ইউভাৰ্চিটিৰ লগতে লিংক লৈছে। মোৰ একজাম পৰীক্ষাটো মই তাতে দিলো ইউনিভাৰ্চিটিতে। তাৰপিছত মানে ছেকেণ্ড টো মানে চুজ কৰিব দিলে আৰু মইতো- আমাৰ আৰ্টছ হেৰি অহা হয় আৰ্টছ সেনেকে যাতে কোনো তাতে ম ঘৰৰ পৰা তাতে মানে মই পৰীক্ষাবোৰ দি আছো আৰু।
চোৰ নিজে চুজ কৰিব দিয়ে আৰু নিজে বাছি ল'ব দিয়ে।
অ নিজে মানে সেনেকুৱা উ চাই লব লাগে আৰু তোমাৰ ঘৰৰ তোমাৰ সুবিধা। আৰু কোনখন কলেজ আছে সেনেকুৱা টাইপৰ? তুমি পঢ়া শুনা কৰি আছানে?
তোমাৰ এতিয়া মই মাজতে তোমাৰ ছিক্স ছেমিষ্টাৰ একজাম দিলোঁ।
উ
গ্ৰেজুৱেচনৰ এতিয়া ৰিজাল্টটো ওলোৱা নাই ৰিজাল্ট টো ওলালে গ্ৰেজুৱেচন কমপ্লিট হব আৰু।
উ য তেনেক নে
নাই।
তুমি মানে কি লৈ গিনে পঢ়িছিলা।
মই তোমাৰ তাতে বিকম কৰিছিলো মাৰ্কেটিঙত।
অ
বাকী দিয়া মানে ফিউচাৰৰ কথা কি ভাবিছা কি কৰিবা?
ফিউচাৰৰ কথা ভাবি আছো যে এতিয়া প্ৰথমে এ তোমাৰ দৰে এতিয়া কিবা এটা মানে জব কৰি কেনে চাৰিয়ে চাৰিয়ে পঢ়িব লাগিব। এতিয়া অপিনিয়ন পাই যে নহ'লে যদি যদি পাৰ্ট টাইম কৰি লিংকিতত যদি মই যদি মিলাব পাৰো ডিগ্ৰীটো কৰিম মানে এম কম নহ'লে আহ ফোৰ্ট গ্ৰেড তো কৰি কেনে একেলগে কৰি থাকিম।
হয়ও ভাল হয় মানে আমৰ লগতে মানে থাকিলে
এইটো কামোৰ লগল মিলিব আজিকালি এনেও তোমাৰ কাম কত পোৱা বহুত টান হৈছে।
সেইটো বহুত কষ্ট হৈছে মোৰো তোমাৰ গ্ৰেজুৱেচন মোৰ টুৱেন্টি ফোৰত কমপ্লিট হ'ল ফোৰ টোৱেনটি ফোৰত পৰা অ জব এনেকে বিচাৰি বিচাৰি চবতে মানে অকল মানে এনেকা আগতে আছিলে কোৱালিফেক- যোনটো ভাল আছে। বি এ তো পাছ কৰিছে, বি কম টো কৰিছে, জব টো পাই গল আজিকালি তেনেকুৱা নাই। কামৰ এক্সপিৰিয়েঞ্চ লাগিব কামৰ এক্সপিৰিয়েঞ্চ
গ্ৰেজুৱেচনটো আমি নৰ্মেল হৈ গৈছে চবৰ হাতত থাকেই চবৰ ঘৰত
উম সেইকাৰণে আৰু আগৰ দৰে নাই এতিয়া মোৰো মানে এনেকে মই বহুত এ ডেৰ বছৰমান মিলে ঘৰতে কাম বিচাৰি বিচাৰি ত মানে নিজৰ এটা মানে ইনকাম থাকিলে ভাল লাগে আৰু কাম আহি থাকিলে সেইকাৰণে আৰু টুৱেন্টি ফাইভত যাই কিনে প্ৰশিচত জব এই টো পালো আৰু
অ ম মই শুনা মই এনে কাহিনী শুনিছিলো হা মোৰ মামাহঁতৰ পৰা আগত কেনেকে আছিল তোমাৰ যি তুমি ক্লাছ টেন ক্লাছ পাছ কৰা ন মানে তুমি হৈ গল তুমি চাকৰি পোৱা গেৰেণ্টি আৰু মানে ডাঙৰ কথা হয়, মই শুনি আচৰিত পাও ক্লাছ টেন পঢ়ি সেইকাৰণে ইমান ভাই ইমান মানে টুৱেলভ পাছ কৰা মানে তুমি গ্ৰেজুৱেচন কৰি পি এইচ ডি কৰিলি পিছে আৰু
অ এই মোৰে তোমাৰ অ কিবা কয় ইনকাম টেক্সৰ অফিচত মানে বা হয়ৰ লগৰে খুড়া এজনে কাম কৰে পিয়ন হয় খুব মানে ছেন্টেল গভাৰ্ণমেণ্ট তেওঁ ন তেওঁ জবটো তেওঁ তোমাৰ ক্লাছ নাইনলৈকে পঢ়া হয়। ক্লাছ নাইনতে পাচ্ কৰিছে আৰু যইন কৰি কিনে তাৰপিছত তেওঁ যত মানে কাম কৰি আছে, তোমাৰ ফিফটি চেলাৰি পাই মানে মই আচৰিত কেনেকে হ'ব পাৰে তেওঁ বহুত আগতে
হয় হয় এইটো সেইটোয়ে হয় কিন্তু এইটো আগৰ দিন হয় মই শুনিছো বু- এতিয়া চাবা এতিয়া তোমাৰ ফৰ্ট গেদ থাৰ্ট গেটৰ চাকৰি তাত তোমাৰ দিগ্ গ্ৰেজুৱেচন ল'ৰা ছোৱালী বি এ পি এ ন চাকৰিৰ কাৰণে
ত মই তো মই তুমি কৰিছিলা নেকি ব মানে থাৰ্ড গ্ৰেড ফৰ গ্ৰেডৰ
এ নাই মই এনে কথা শুনি মা হঁতে কৈছে মাহ তে মামাহঁতে কৈছে যে তুমি কৰা- কৰা দিয়া দিব দিয়া নাই চাব এতিয়া আৰু এটা আহিব।
অহ, মইতো বাৰু মই এবাৰ কৰিছিলো। মানে এ নাই একো নকয়। কষ্টবোৰ মানে এনেকুৱা টাইপৰ হল যে মানে মই ধৰিবই নাপালো এই কিবা কয় তোমাৰ অহ পশ্চিম বংগৰ পৰা যোন টো প্লেনটো উৰিব আৰু এনে কোনটো চাই কোনটো দিশত আহি কিনে গুৱাহাটীত আমাৰ ইয়াতে আহি পাব তো সেই মোৰ মানে এইবোৰ ভাবোতে- ভাবোতে মানে এইবোৰ কৰোতে -কৰোতে মানে সময়ে গুচি গ'ল আৰুতো নিগেটিভ মাৰ্ক আছিলে ওপৰচে ত' সেইবোৰত আও ক ফ্ৰৰ গেটত দিছিলোঁ। দুয়োটাই ত চেমে হ'ল থ্ৰাড গ্ৰেট ফৰ গেডৰ হেনোঁ দুয়োটাই একো মানে অ থাৰ্ড গেড টো অকমান সহজ আছিলে কিন্তু মানে প্ৰশ্নবোৰ অকমান মানে উলট পালট টাইপৰ। ত সেই কাৰণে মানে তাত বহুতে মানে কেনেকুৱা টাইপত কি কৰিম সেনেকুৱাতে ভাবে এতিয়া যেনেকুৱা অসমত মানে বুজি পাওঁ ন বাৰ কৰিব লাগিব এইবাৰ ভ কৰিম আৰু চ কি হয় সেই থাৰ্ড গ্ৰেড - ফৰ্ট গ্ৰেডৰ মানে কাম পাব কাৰনে কষ্ট হৈ গৈছে কব গলে। মান লাখ- লাখ মানুহটো দিয়ে কেইজন মানহে চাকৰি পায়।
তিনি -চাৰি লাখৰ দুই লাখ, তিনি লাখ মানে দিয়ে নেকি এক লাখ মান হৈ যায় তাৰ ভিতৰত তোমাৰ বিছটা নাই দছ হাজাৰ না বিছ হাজাৰ ইমান পোষ্ট থাকে নে না পাঁচ হাজাৰ
অহ, পঁচিশ অ পঁচিশ হাজাৰ এবাৰ দিছিলে তেতিয়াতো তোমাৰ ছাগে বহুত নিদিলে পাঁচ লাখ মান দিলেই নেকি তাকে আৰু গুছিয়ে দিলে কাৰণ বহুতে কৰে ন' এইটো এপ্লাই
অহ, এতিয়া মানে যাৰ চাকৰি থাকে প্ৰাইভেটত থাকে সিহঁতেও কৰে নহয় বহুতে চৰকাৰি নামত
কামৰূপ টো সেনেকুৱাই হয় সেনেকুৱা তাৰছত সিহতৰ চাগে হ'ল আকৌ চৰকাৰী চাকৰি চব কৰে লাগে।
সেইটো হয় তুমি কিবা চৰকাৰী চাকৰি কাৰণে মাথা মাৰি আছা নেকি?
অহ, মই তোমাৰ এনে এ ছে ছিৰ কাৰনে পঢ়ি আছো হয় ন '?
উম ঠিকে আছে দিয়া। পাৰি এনকে মই ভাবিলোঁ এটা কৰো কিবা এটা গৰ্মেন্ট এক্সাম এটা চাও ৰেলৱে - চেৰৱেল ৱেৰ নহ'লে আৰু বেলেগ কিবা পাও যদি সহজ। তাৰে কাৰণে এক্সাম দিব লাগিব পিপিৰেচন কৰিব লাগিব।
অহ, মই এতিয়া মানে একজামৰ কাৰনে পৰীক্ষাৰ কাৰণে পিপিৰেশ্যন খিনি কৰিব পাৰিম আৰু ইমানখিনি কৰিব পাৰিছো পাছত কি হয় আৰু কোৱাতে সহজ, কৰাটো মানে যেতিয়া কামৰ পৰা ঘৰত যাওঁ আৰু ইচ্ছা নকৰে পঢ়ো বুলি কেনে।
এইটোয়ে টো আগতে গ্ৰেযুয়েশন কৰি পঢ়া নাছিলোঁ তেতিয়া
এই মই মানে ইমান ভাবাই নাছিলোঁ গ্ৰেজো ৱেচন টো মানে আমি কেনেকে পাছ কৰিম নকবি দেই কৰি থাকিছো আৰু আগতে সৰু থাকোঁতে ইমান পঢ়িছো।
ঠিক আছে- ঠিক আছে দিয়া তোমালগত কথা পাতি ভাল লাগিল দিয়া। অহ, দিয়া ৰাখো।